হেল্ল অ মানসি কি কৰি আছা
এনেই আছো তই
তুমি বুলি ক।
হা?
ময়ো এনেই আছো। খবৰ ভাল?
ঠাল। তোৰ?
মোৰো ভাল বাৰু।
ভাত খালি?
হয় এক এক মিনিট ৰচোন। সেত হোৱাটছাপত যাচোন এবাৰ।
আ ৰ যাই আছো।
উম উম।
আ অ।
ভাত খালা? অ মাংস ভাত খালা।
খালো বি-
নাই এতিয়া খোৱাই নাই এনেই অলপ বাহিৰা বস্তু খালোঁ। এতিয়া খাম লাহে কে। কি কৰি আছা এনে? খালি যাম, মোৰ অলপ অস- সুবিধা হৈছে হ'লেও যাম আৰু, অসুবিধা হৈছে হ'লেও যাম।
যে যাবা।
আজি আজি অ কালি এঘাৰটা মানত যাম। এঘাৰটা মানত যাম চাৰে এঘৰটা এঘাৰটা।
বেইছা ঘৰত।
মই কেইটাত আহিলো দুটাতে আহি গলোঁ অলপ প্ৰব্লেম হ'ল। গুচি আহিলো।
অ অ।
বাকী কোৱা কেনেকুৱা লাগিছে ইণ্টাৰ্নশ্বিপ কৰি। অ মোৰ কিতাপ আছে ন পঢ়াই নাই।
কেতিয়া পঢ়িবি?
পঢ়িম ৰ পঢ়িম পঢ়িম এতিয়া পঢ়িম লিখি পিনে মই অলপ কাম কৰি আছোঁ।
কেইটা লাইন লিখি
চাৰে কৈছে কি দছটামান লিখিলে হ'ব। কিনো লিখিম একো বুজিয়ে পোৱা নাই।
কাহ
নেটৱৰ্ক নাই নেকি তোমাৰ? কলেজ আৰু খুলিব হ'লেই ন।
অ ইতায়েত বনাইছে ছোৱালী কেইটাই।
কৰচো কি
তাতে ছোৱালী গিতাই যি ভিডিঅ' বন নাইছে।
বনাইছে নেকি মইতো গুচি আহিলো, কেনেকুৱা হৈছে?
মানে কিতাপ পঢ়ি থিৰিছে সেইবিলাক কৈছে ভিডিঅ'। এক একদিনত দুজনী দুজনীকে ছোৱালীকে কব দিছ তে ভিডিঅ'টো ভালে
কালি আমাকো দিব নেকি কালিটো কালিটো নকৰো দেৰিকে কৰিম।
দিয়ে মানে বেষ্ট
বাকি ভাত কোনে বনাব?
কালি কিটা সিহঁত
হা হা নেটৱৰ্ক নাই অ ভাল জাগাত যোৱা
কালি শেষ হ'ব ইণ্টাৰ্ণশ্বিপ সেইকাৰ- এ মায়ে বনা
অ সিহঁতৰ শেষ হ'ব কালি।
অ অ সিহঁতৰ বাইশ দিন মান হ'লে।
বাইশ, পঁচিছ দিনমান হ'ল।
হা অ সিহঁতৰ বা বেছি হৈছে আমাতকে আগতে আহিছিলে যে
অ আমাকো আজি ছাৰে ক'লে তোমালোকৰ হৈ হবই আৰু কেইদিনমান কৰি পিনে মানে মনডেৰ পৰা যাব মানা কৰিছে চাওঁ কালি এইখন কিতাপখনৰ ৰিভিউ দিওঁ দিয়াৰ পিছত কি কয়।
আমাকচোন কোৱা নাই।
খোৱা নাই নেকি এই তেতিয়া আমাক মাটি ললে যে মাটি লৈ পিনে ভিতৰত তেনেকে কোৱাই কৈ আছিল কোৱাইছে আৰু এনেকে বাকি কোৱা কলেজ পাতিৰ কি খবৰ
কলেজটো এয়া আগষ্টত খুলিব।
উম যাবানে?
তোৱা
কেনেকুৱা লাগিছে নতুন কলেজ যাম
কলেজ তো ভালে
মইতো হেডিং ন সেইখনত ময়ো আগত পঢ়িছিলো এতিয়া দিছপৰে গ'লা নাই হোৱা।
অ এৰা বেলেগ বেলেগ হৈ গ'লে অ আও
অহ কালিলৈ পোন্ধৰটা হ'ব
উম তে চাই যদি জল- ছাৰে জল্দি জল্দি শেষ কৰিব দিছে তে টাইমটো ছাৰে অলপ বঢ়াই দিব চাগে।
উম ছাৰে কৈছে কি আমি লগ কৰিম মাজে মাজে লগ কৰিম সেনেকে কৈছে।
অ
চাৰ্টিফিকেট বা কেতিয়া দিয়ে
চাৰ্টিফিকেট কলেজ খোলাৰ আগে আগে দি- ব নেকি আছে সিয়াক ভাত দিওঁ যা আছে আছে ভাত দিওঁ এতিয়া তাক টাইম হ'ল তাৰ খোৱা।
কি কৰি আছে?
খেলি আছে।
অ
তাইকো খুৱাব আৰু মাকে খুৱাব হ'ল।
আৰু কোৱা
কিনো কওঁ বৰষুণ দি আছে বাহিৰত।
এই কাগজটোক যে দিছিলে যে
অৰে মই সেইখন একো বুজিয়ে পোৱা নাই ৰে। নাই নাই মই এতিয়া বুক ৰিভিউ লিখিম তাৰপিছতহে কৰিম কাগজ কৰিম, চব কৰিম।
ছাৰে আ
হা! হা!
আজি জমা দিব দিছে এতিয়া আমাক জমা দিব দিছিলে আমি দিয়াই নাই।
হোৱাই নাই কৰ পৰা দিম। মোকতো ছাৰে আমাক এনেই হাঁহিয়ে কৈছে। এ পাঁচটা লাইন লিখোঁতে দুদিন লাগিল আৰু দহটা লাইন লিখোঁতে দহ দিন মান লাগিব সেনেকে কৈছে।
অহ, আমাৰ হোৱাই নাই। ছাৰে, মই ছাৰক ক'লো ছাৰে বুজি পোৱা নাই ছাৰে তাৰপিছত কৈছে তোমালোকৰ ইচ্ছা মতে নিজে কৰিব দিছে আৰু।
বাকী তোমাৰ খবৰ ভালে আছে?
আছো, কিন্তু ইমানো ভাল নহয়। গাটো ইমান বেয়া অলপমান। পেট বিষাই আছে, বেমাৰ-আজাৰ জানাই গৰমৰ দিনত কিমান বেমাৰ হয়। শুনিছা?
অ
হা! হা! হেল্ল'। হেল্ল'।
অহ', কালি কেইটা বজাত যাবা?
চাৰে এঘাৰটা।
এতে এন্টানচিপত
অহ', তোমাৰ ইণ্টাৰ্ণশ্বিপ কত, মানে কেনেকুৱা হৈ আছে তোমাৰ?
আমাৰ হ'বয়ে আৰু পঢ়ায়ে আছে ছাৰে কি
আমাৰো ছাৰজন ভালে এনেকে মানে চাপোৰ্ট কৰে আৰু ভাল হয়, বুজায়। ভাল লাগে এনেকুৱা ছাৰ। তুমি ভাত কেতিয়া খাবা? হেল্ল'।
শেষ হ'ব আৰু।
অহ। মইয়ো খাম এতিয়া দোকানৰ চব্জি কাটিম, চব্জি কাটাৰ পিছত খাম আৰু।
অহ, আমাৰ চাৰে দহটা মান বাজিব আৰু।
চাৰে দহটা।
তুমি বেংকৰ একাউণ্টটো খোলিছা?
নাই খোলা অহ, পইচাই হোৱা নাই।
নহয় বেংকটো ইয়াতে লিংক কৰিছা?
ক'ত কিহৰ লগত, নাই নাই কৰিম অলপ দেৰিকে কৰিম। এতিয়া নহয় ন'।
হেৰি হোৱাটচএপত এটা বস্তু দিছোঁ চাবাচোন।
ৰ'বা দেৰিকে চাওঁ, নহ'লে হেৰি হৈ যাব ন' ইয়াতে। ৰ'বা এক মিনট।
কিমান টাইম বা লাগে।
অহ, বাৰ মিনিটকে দিছে। বাৰ মিনিট মানে, বাৰ মিনিট বা দহ মিনিটকে হ'লেও হ'ব আৰু। হ'বই আৰু।
অ', আৰু যিতুহঁতক লগ পাইছা?
নাই পোৱা দেই, আগৰ ফ্ৰেণ্ড কেইজনী লগ পোৱাই নাই, কিবা হয়।
অ', সিহঁতৰ খবৰ বা কেনেকুৱা?
তাকেইতো খবৰ খাতি নায়েই, আগৰ পুৰণা ফ্ৰেণ্ড বোৰৰ স্মৃতিয়ে বেলেগ আছিলে ন?
অঁ তাকে, বাকী
ক'ত বা কি কৰি আছে। মই এনে খোজ কাঢ়ি আছো বাহিৰত।
আমাৰ দা এডমিট গ'ল।
অঁ, গ'ল গ'ল আজি গ'ল।
অঁহ'।
আজি গৈছে, মাৰ বেমাৰ হৈ আছিল যে ইমান দিন। সেইকাৰণে গ'ল আৰু আহিব।
বাহিৰত তো কেনেকে গৈছা অ'। কেতিয়া আহিব আৰু?
নেক্সট মান্থত আহিব। নেক্স মান্থত আহিব, গুৱাহাটীত তোমাৰ কি কি ভাল লাগে?
বাকী ফুৰিব যোৱা নাই?
গৈছো এনেই গৈছো আৰু যাম, গৈছো। আৰু হেল্ল'! শুনা নাযায় নেকি? হেল্ল'! শুনা যোৱা নাই?
হেল্ল'! শুনা যোৱা নাই? অ' মানসি শুনা পোৱা নাই? হেল্ল'! শুনা গৈছে নে নাই? ঐ তোৰ নেটৱৰ্ক বহুত বেয়া অ' হেল্ল'! মানসী হেল্ল'!